হেল্ল'
অ কি কৰিছ?
এ আছো এনেই, তই?
বহুত দিন খা খবৰ নাই আৰু
অ বহুত দিন খা হব নাই মানে সমস্যাত আছিলো মানে সমস্যাত পৰি আছিলো।
কি সমস্যা?
এইবোৰ খেতি বাতি কিবা কিবি আৰু।
আচ্ছা, খেতি হ'ল নে?
খেতি বৰ্তমান হৈ আছে মানে পানী অলপ দিন আগত পানী নাছিলে। বৰ্তমান বাৰু বৰষুণ বৰষুণ দিছে যেতিয়া পানী আছে খেতি বাতিত লাগি আছো কাৰণে মানে অলপ খা খবৰ লবলৈ মানে অকমান সময় পোৱা নাই ঔ।
বাকী বানপানী হৈছে নেকি ইহঁতি
বানপানী অলপ মানে বানপানী হৈছে আৰু মোটামুটি।
পথাৰ পানী
পথাৰত পুৰা পানী। এতিয়া ৰোৱা মাটিও তোমাৰ আপোনাৰ হেই ডুব গৈছে কঠীয়া আপোনাৰ। ৰোৱা খিনি ৰোৱা খিনি ডুব গৈছে মানে। বানপানীৰ সমস্যা আমাৰ এইপিনে থাকেই। বাকী আপোনাৰ দখৰ পিনে খেতি বাতি কৰিছে?
আমাৰ খেতি হল হ'ল, হ'ল মানে এবিঘামান মাটি ৰুবলে থাকিলে।
অ পানী হৈছে চাগে।
আ পানীটো অলপ বেছি আছে মানে কমিব লাগিব তাৰপিছতহে ৰুব পৰা হ'ব।
অ বহুত বৰষুণ দিয়াৰ ফলত মানে পানী হৈ গৈছে।
হয় হয় এতিয়া ৰ'দ দিছে বাৰু আজি আৰু দুদিন ৰ'দ দিলে পানীটো শুকাব অকণমান
অ ৰুব পৰা হ'ব।
হয় হয়। তাপা হেৰি, তাপা কথা এটা সুধি আপোনাক সুধিবলগীয়া আছিলে।
হয় কওকচোন সোধক
মানে মানে মই এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ
হয়
ত' মই এতিয়া মানে হেৰি কৰোঁ আহিছোঁ বি এটো এডমিশ্যন ল'লোঁ
হয়।
এইটো মানে কে অলপ বুজাই দিব নেকি মোক মানে কেনেকুৱা কি কি চাবজেক্ট। কি চাবজেক্টত ল'লে ভাল হ'ব এডমিশন।
হয় হয় এইটো আপোনাৰ আপোনাৰ নিজৰ মানে ব্যক্তিগত মানে ব্যক্তিগত কথা আপুনি যিটো বিষয় ভাল পায় মানে আপোনাৰ যিটো বিষয়ত আপুনি অলপ পাৰ্গত যিটো বিষয়ে আপুনি পঢ়ি ভাল পায় বা যিটো বিষয়ে আপুনি বেছিকৈ বুজি পায়।
হয় হয় আপুনিতো আপুনিতো আপুনিতো এতিয়া ফিফ চেমলৈ পাইছে ন?
হয় হয় মই এবাৰ ফিফ চেমত এবাৰ।
আচ্ছা তাৰ পৰা হেৰি বাকী শুনিছোঁ বোলে এ চি এম ডি চি এনেকুৱা কিবা চাবজেক্ট থাকে বোলে?
হয় এনেকুৱা এ চি আম দি চি চাবজেক্ট আপোনাৰ থাৰ্ত চেমৰলৈকে। মানে তৃতীয় ষান্মাসিক লৈকে থাকিব। আপুনি যেতিয়াই চতুৰ্থ ষাম্মাসিক বা ফৰ্থ চেমলে আপুনি পাব তেতিয়াহে সেইখিনি চাবজেক্ট মানে আপোনাৰ নাইকিয়া হৈ যাব। এ ই চি মানে আপোনাৰ ইংলিছ ইংলিছ আৰু ইংৰাজী অসমীয়া আপোনাৰ থাকিব তাত।
মানে ইংৰাজী আৰু অসমীয়া আমি দুয়োটাই ল'ব লাগিব নেকি?
অ দুইটাই ল'ব লাগিব আপুনি আপুনি তাৰপিছত আপোনাৰ এম ডি চি ত আপোনাৰ এনেকুৱা পৰিবেশৰ বিষয়ে থাকিব।
হয় এম ডি চিত মইতো চাবজেক্টটো চেলেকচন কৰিছিলো তেতিয়া মানে পৰিসৰ ওপৰতে লিখিছোঁ লৈছোঁ মানে।
অ অ অ পৰিৱেশৰ আপোনাৰ পৰিৱেশৰ সমস্যা মানে এনেকুৱাই প্ৰদুষ -প্ৰদূষ অ এছ চি চিত আপোনাৰ থাকিব এছ চি চিত থাকিব আপোনাৰ লাইব্ৰেৰী লাইব্ৰৰী বিজ্ঞান মানে লাইবেৰী চাইন্ঞ্চ ৰ কথা থাকে আৰু আপোনি কম্পিউটাৰ চাবজেক্ট টো ভাল কিন্তু আমি মই লাইব্ৰেৰী চাইন্ঞ্চ লৈছিলোঁ।
অ এই কম্পিউটাৰটো লৈছো মানে বিশেষকৈ এতিয়া কম্পিউটাৰত লাগেই মানুক।
বৰ্তমান সময়ত কম্পিউটাৰটো জনাতো বহুত প্ৰয়োজন কম্পিটাৰটো লৈছে বহুত ভাল কামেই কৰিছে বাৰু।
তাকে ভাবি কম্পিউটাৰকে লৈছো আৰু।
হয় হয় কম্পিউটাৰটো লৈ আপুনি ভাল কাম কৰিছে।
আৰু -আৰু ভি এচ চি টোৰ ক্ষেত্ৰত বিশেষকে মই হেৰিটো লৈছো এইটো ফিজিকেল এডুকেশ্যন যি
অ ফিজিকেল এডুকেশ্যনটো লৈছ ভাল কৰিছ।
অ এইটো চাবজেক্টটো ভাল ন?
অ ভাল ভাল। আপুনি ম আপোনাৰ বাচমেনটো ঠিকে আছে। বাৰু আপুনি মেজৰ কিহত মেজৰ কিহত চিনাক
মেজৰটো মেজৰটো ৰাজনীতি বিজ্ঞান লৈছো।
ৰাজনীতি বিজ্ঞান লৈছে ন ভাল কৰিছে আপুনি
ইডুকেশ্যন
শিক্ষা বিভাগ।
শিক্ষা হয় হয়।
অ ঠিকেই শিক্ষাতত্ত্ব বিভাগ আপোনাৰ বাছনি কেইটা বাৰু ঠি কেই আছে বাৰু ৰাজনীতি বিজ্ঞানৰ আপুনি ৰাজনীতি কথাৰ বিষয়ে শিকিব পাৰিব। অতিতৰ পৰা কেনেকে বৰ্তমানলৈকে ৰাজনীতি
হয় প্ৰত্যেক দেশৰ সংবিধান বা এইবোৰ আমি জানিব পাৰিম।
হয় হয় হয় বৰ্তমান এতিয়া ৰাজনীতি মানে ৰাজনীতিৰ বিষয়ে জনাতো বহুত মানে দৰকাৰী।
হয় হয় এইটো আৰু আৰু বিশেষকৈ যিকোনো মানে কম্পিটিটিভ এক্সাম দিবৰ কাৰণে আমাৰ সুবিধা হয়।
অ হয় যিকোনো আজিকালি এতিয়া যিকোনো পৰীক্ষা দিবৰ বাবে
হয় আৰু ৰাজনীতি বিজ্ঞানৰ লগত জড়িত মানে কুৱেশ্যন সমূহে পৰি ক্ষাত অহা দেখা যায় বিশেষ
অ হয় হয় হয় আপুনি ঠিকেই কৈছে বাৰু বৰ্তমান ৰাজনীতি বিজ্ঞান বিভাগৰ লগত জড়িত মানে পৰীক্ষা বিলাকত প্ৰশ্ন খুব আহে।
হয় হয়।
তুমি ভাত পানী খালা নে নাই।
ভাত পানী খালো আপুনি খালে।
অ খালো খালো।
অ কিহে খালে। গৰমৰ এই পুৰা এতিয়া আপোনাৰ গৰম দিছে আজি পুৰা। আজি আপোনাৰ খালো দালি আৰু ঔটেঙা। তাৰপিছত অ তাৰ পিছত আপোনাৰ বৰ্তমান এতিয়া পানী বানপানী হৈছেতো আপোনাৰ মাছ। ওলাইছে মাছৰ পিটিকা।
হয় হয় মাছ মাছটো মানে পুৰি পিটিকা কৰেনে।
অ মাছটো পুৰি পেটিকা কৰা হয়।
আচ্ছা।
অ আপোনাৰে কিহে খাল।
মই আপোনাৰ মাছ আছিলে বাৰু। মাছ ভাজিলে।
হয়।
তাৰপৰা দালি আছিলে। এনেকে আৰু।
হয় হয়। বাকী আপোনালোকৰ পিনে খে খেতি মানে কেনেকুৱা ধৰনৰ কেনেকুৱা ধৰণৰ ধানৰ মানে খেতি কৰা।
খেতি আমাৰ এইটো শালি ধান বুলিযে কয়। শালি ধানৰ লগত বিশেষকে ধৰক। ৰঞ্জিত বা চকুৱা এইসমূহ ধানসমূহ যে। বৰ বিশেষে নাজান।
হয় অ হয় মানে আপুনি ইমান খেতি বাতি লাগি নাথাকে চোন।
আৰু ইমান খেতিৰ লগত মই জড়িত নহয় ঘৰৰ মা দেউতাহঁত লাগে।
হয় হয়। পানীৰ। পানীৰো সমস্যা হৈ আছে তেতিয়াহলে মানে বতৰৰ। ব বতৰৰ কথা ধৰিব নোৱাৰি। অলপ দিন খৰাং তাৰ পিছত বানপানী এনেকুৱা সমস্যাই দে। খা দিবলৈ ধৰিছে।
উম তাকে এতিয়া অসমখনতো মানে বানপানীৰ লগত। বানপানী অসমত থাকে আৰু প্ৰতেইক।
থাকেই প্ৰট্যক বছৰে বানপানী হব বৰ্তমান সময়ত বানপানী মানে। প্ৰকা প্ৰকোপটো বহুত বেছিয়ে বৃদ্ধি পাইছে দেই বৰ্তমান সময়ত। দেখিছো আপোনাৰ বানপানীত বহুত মানে বেছিয়ে মানে মানুহৰ অনিষ্। নষ্ট কৰিছে ধ্বংস কৰিছে খেতি বাতি ধংস কৰাৰ লগতে ঘৰ দুৱাৰো ধ্বংস কৰিছে।
হয় হয় এতিয়াতো বহুত জেগাত মানে এনেকুৱা হৈছে মানুহৰ ঘৰৰ ভিতৰতো পানী।
অ ঘৰ তাকে ঘৰৰো অনিষ্ট কৰাৰ লগ। মানুহক খোৱা বোৱা খেতি বাতি নষ্ট কৰিছে।
হয় হয়।
মানুহৰ দৰিদ্ৰ সীমালে এনেকে হলে দৰিদ্ৰ সীমালে গতি কৰিব কাৰণ আপোনাৰ। ধান খেতিটো আপোনাৰ মানে অসমৰ মান মানুহৰ প্ৰায়ে ধান খেতি মানে খেতিটোয়ে প্ৰধান জীৱিকা যেতিয়া আপোনাৰ খেতিটো মো প্ৰতি খোৱা বোৱা পা ধৰি লও আপোনাৰ দৰিদ্ৰ মানে দৰিদ্ৰ সীমালৈ গতি কৰা নিচিনা হয় আৰু
হয় কিন্তু কিন্তু যোৱা বছৰ এনেকুৱা হৈছিলে সেই বছৰ পানীৰ অভাৱ মানে পানী নাছিল সেইকাৰণে খ খৰাঙৰ মানে খৰাং পৰিৱেশ হৈ গৈছিলে
অ বৰ্তমান দে এতিয়া বানপানী
এতিয়া পানী বেছিহে হৈছে
হয় হয় বতৰৰ কথা ধৰিব
এই গৰমো বহুত পৰিছে
হয় হয়
তাৰপৰা হেৰি নহয় এপাক ক'ৰবাত ফুৰিব যাব পাৰিলো হয় আমি
অ ফুৰিব যাব পাৰিম আৰু আপুনি কবও চোন গৰম বন্ধ আপোনাৰ আৰু এতিয়া দছ দিন আছে আজিহে একৈশ তাৰিখ একত্ৰিশ তাৰিখ'লেকে আজি বাইশ তাৰিখ আজি বাইশ তাৰিখ আৰু নদিন আছে তাৰ মাজতে কৰবাত অলপ ফুৰিব যাব পাৰি আপুনি খবৰ কৰিব
খানা এটা খাই আহিব পাৰিম 'কবাত গৈ
হয় হয় খানা বৰ্তমান মানে এনেকুৱা গৰমৰ বন্ধত সকলো ছাত ল'ৰা ছোৱালী মেলি মানে খানা এটা খাবই লাগে বাৰু হয়‌ মনটো ভাল লাগিব আপোনাৰ বৰ্তমান সময়ত এই খেতি বাতিৰ পা আজৰি হৈ যাব পাৰি আৰু খেতি বাতিৰ পা অহা আৰু দুই তিন দিনৰ ভিতৰত আমি আজৰি হম
অ তেতিয়া আমি ধৰক এই গৰমৰ কাৰণে ধৰি লক নদী কাষৰীয়া জেগাত যাব পাৰিম নদীত গা ধুম আ বিশেষকে এতিয়া বানপানী বানপানীৰ প্ৰভাৱটো বেছি ধৰ ভ ভয়ো লাগে পানীত যাবলে
ভয়ো লাগে না আমি নদীৰ কাষৰীয়া অঞ্চলত যাম য'ত মানে আপোনাৰ মেথাউৰি চেথাউৰি থাকে নদী বান্ধ থাকে আমি তেনেকুৱা অঞ্চলত যাম
অঁ তাত গৈ খানা এটা খাই গুচি আহিম আৰু
অ খানা এটা খাই গুছি আহিব পাৰো বাকী আপুনাৰ ঘৰ কত‌‌ এতিয়া
ঠিক আছে মই আপোনাক খবৰ কৰিম বাৰু
ঠি অঁ ঠিক আছে আপুনি মোক খবৰ কৰিব সময়ত আমি যাম
অ হয়
বাৰু ঠিক আছে দিয়ক অ
বাকী আক ঠিক আছে ঠিক আছে অঁ
ঠিক আছে